কি কৰিছা?
এ, এনেই আছো দিয়া।
অ, চাহ-তাহ খালা?
নাই, নাই, খোৱা নাই।
ইমান গৰম, মই খালো দিয়া। ইমান গৰম নিছে ন?
অ বহুত গৰম মই ফেন চলাই আছো।
অ তোমাৰ একে ফেন নহলেচোন থাকিবও নোৱাৰা হৈছো আৰু আমাৰ চাগে ফেন ফেন লৈ লৈ অভ্যাসটো বেয়া হৈ গৈছে নেকি বেছিকে।
হয় নাই মানে ফেন লৈ লৈ যে অভ্যাসটো বেয়া হৈ যায় বুজিছে নে?
বহুত বেয়া হয়। আৰু গৰম মানে অলপ সময় নললে তোমাৰ এনেকুৱা গাটো মানে পুৰি অহা যেন লাগে।
উম
তাকে আমি এতিয়া বাহিৰৰ বতাহটো অকন ল'ব লাগে ন। সেইটো এটা কিমান ভাল লাগে। চাবাচোন এতিয়া বাহিৰলে নোলাওে ফেনকে লৈ ৰুমতে সোমাই থকা নিচিনা হয়। ঐ তোমাৰতো এইটো বি এ টো শেষ হ'ল ন? স্নাতকটোতো শেষ হল, এতিয়া কি কৰিবা?
এতিয়া মই মানে কি জানা নে, প্ৰথমেটো ভাবিছিলো মই মানে এম এ টো কৰিম বুলি। তাৰ পিছত প্ৰব্লেম হোৱা কাৰণে এতিয়া কৰিব নাপালো। তাৰপিছতে এতিয়া মানে যোৱাবাৰু এণ্ট্ৰেঞ্চ দিলো ডি এল এডৰ ইমান মানে ভাল নহ'ল। এইবাৰ আকৌ এবাৰ ট্ৰাই কৰো বুলি প্ৰিপাৰেচন কৰি আছো।
এণ্ট্ৰেন্ঞ্চটো টান আহে কিন্তু ন?
নাই নাই ইমান টান নাহে দিয়া, মানে কি জানানে নাইন টেইনৰ কুৱেশন আৰু ক্লাছ এইট চেছেভেন
অ তেনেকুৱা আহে আৰু উম উম।
অ।
অ এইবাৰ ভালকে দিবা আৰু। মানে বহুত প্ৰয়োজন ন এতিয়া তোমাৰ চোৱাচোন শিক্ষকতা বৃত্তিটোৰ কাৰণে। মানে কি হয় ডি এল এড হওঁক, তোমাৰ বি এড হওক খুবেই প্ৰয়োজন। আৰু তুমি ডি এল এড টো কৰাৰ পিছত মানে কি হল তোমাৰ বহুত খিনি তুমি সেই ডি এল এটতে শিকিব পৰা যায়।
অঁ।
তুমি এজন শিক্ষক হয় কি কৰিবা কেনেকে মানে ল'ৰা ছোৱালী খিনি ছাত্ৰ ছা ত্ৰীক কেনেদৰে শিকাবা মানে চবটো শিকাব তাত। অ হয় হয় অঁ। আৰু ইমান মানে তোমাৰ একে কবিতা আবৃত্তি কেনেকে মাতি লাগিব সেইবোৰো শি কাই মানে মোৰ লগৰ এজনী কৰি আছে যে তাৰ পৰা মানে মই গম পাইছো আৰু।
উম উম।
খুবেই প্ৰয়োজন দিয়া আৰু বহুত কিবা কিবি কৰিব দিয়ে ন?
দিয়ে দিয়ে মই গম পাইছো নহয়। মানে মোৰ লগৰ এজনী আছিল তাই পাই গ'ল পাই যোৱাতে তাইক তাই মানে দেখো আৰু মই ইণ্টাৰ্ণশ্বিপত যায় স্কুলত মানে স্কুলত দিয়ে। বেলেগ বেলেগ স্কুলত দিয়ে যায়, শিকোৱাই ল'ৰা ছোৱালী অ ল'ৰা ছোৱালী পঢ়াব দিয়ে, শিকুৱাই। ঢেৰ কিবা কিবি মানে কৰে ভাল লাগে মানে আৰু মানে। মোৰ মানে আগৰ পৰা ইণ্টাৰেষ্টটো এই ইয়াতে আছিলে ম মই শিক্ষক হ'ম বুলি। সেইকাৰণে ভাবি আছো এবাৰ দি দিও কি হয় চিট পালিটো আৰু।
অঁ ভালেই ভালেই মানে খুবেই প্ৰয়োজন দিয়া এতিয়া। তুমি মানে কি এতিয়া তেটটো দিবলৈ ভাবাচোন।
এতিয়া তোমাৰ ৰ'বা কিমান হাজাৰ কিমানটা প'ষ্ট ওলাইছে নহয় যোৱান কালি মই পাইছিলোঁ নহয় ন নটিছ এখনত শিক্ষকৰ পোষ্ট ওলাইছে মানে এতিয়া ধৰি লওক ধৰি লোৱা মানে এজন দুজন শিক্ষকে এত পঢ়াব পৰা নাই।
নাই, নাই। বহুত স্কুলতটো শিক্ষকৰ মানে এতিয়াও কম মানে কম হৈ আছে। দুই-তিনজনে এখন এখন স্কুল চলাই থাকিব লগা হৈছে। আৰু এল পি হওঁক, এম ই হওঁক এইবোৰ মানে।
উম।
যেনেকুৱা মানে সেইকাৰণে ঠিকে আছে ঢ়া, একো পিছলে বহু খিনি সুবিধা হ'ব আৰু এতিয়া তুমি টেটটো দিবলে হওঁক বা এতিয়া। চেণ্ট্ৰেল টেটটো হয়নে? দিবলৈ তোমাৰ এতিয়া ডি এল এড, বি এড লাগিবই।
লাগি।
এই দুটাৰ ভিতৰত এটা নহ'লেতো নহ'ব এ দিয়াচোন। বি এডটো তোমাৰ মানে হাইস্কুল শিক্ষকৰ কাৰণে সেইটো লাগে ন'?
অ', বি এডটো হাইস্কুল শিক্ষকৰ কাৰণে লাগে।
হয়, হয়, হয়। এইটো ডি এল লেটটো মানে এইটো এল পি আৰু এনেই এইখিনি। উম। আৰু কিবা কিবি বহুত বস্তু বনাবলৈ শিকায়, জানা? মানে মই দেখোঁ আৰু অ'। কিবা মানে এ কি আৰু এইবোৰ ফুল-চুল আঁকিবলে হওঁক বা তোমাৰ এতিয়া এই যোনবোৰ মাটিৰ কলহবোৰত যে কিবা মানে কি আৰ ৰং কৰা। প্ৰিণ্ট কৰা, হয়নে? উম। সেইবোৰো মানে দেখি আছোঁ। বহুত খিনি দুৰ হয়, হয়। বহুতখিনি শিকা নাই।
উম।
মানে তোমাৰ শিক্ষক হ'বলে চবফালৰ পৰা তোমাৰ গুণ হ'ব লাগিব ন'। তুমি অ তুমি শিকাব লাগিব যেতিয়া আৰু মানে এনেকুৱা হয়, শিক্ষক মানে সকলো জানেই।
উম।
চাবাচোন, মানে ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা ভাবে ছাৰ-বাইদেউ সকলক যে আমি আগতে ভাবো হয় নে? চাৰ-বাইদেৱে নাজানে, মানে আমাৰ এনেকুৱা আচৰিত লাগে। পিছতহে আমি ডাঙৰ হৈ হৈ অহাত পিছতহে গম পাইছো ন', যে মানুহৰ কেতিয়াও শিকি শেষ নহয় হয় নে? যি
হয় দিয়া। উম।
তুমি যিক মানে কি আৰু জন্ম পাই শিকিয়ে থাকিব লাগে। এতিয়া মৃত্যু আগমুহুৰ্ত লগে তোমাৰ নতুন নতুন কথা শিক কিয়ে থাকিবা।
অ', বহুত নতুন নতুন নতুন কথা শিকিব লাগে আকৌ।
শিকিব লাগে। ৰিমনে তাই ক মানে মোৰ মানে বান্ধৱীজনী কৈ থাকে মানে কবিত তা বেলি মাতিব দিয়ে। বা কিবা সৰু-পোৱালিও এইবোৰ যে কৰিব দিয়ে, আহিও উঠে, নকৰিলেও নহয়। ছাৰহঁতে গালি দিয়ে যে।
অ', কৰিব দিয়ে।
কৰিব দিয়ে। কে আছে কৰিব লাগে, এইবোৰ মানে কি আউ আ আজিকালি দেচোন এনেকে, তোমাৰ বেলেগ জবততো বহুতখিনি এটা মানে বেলেগ এটা হেৰি পঢ়িব লাগে ন', এতে চা অকনমান তুমি ডি এল এডটো পঢ়ি ল'লা, তাৰ পিছত টেটটো দিলে পাই গ'লেতো আৰু হৈয়ে গ'ল দিয়া।
অ', টেটত দিলে পাই গ'লে তেতিয়া আৰু হৈএ গ'ল আৰু সেইকাৰণেইটো ভাবিছ ও মই মানে যোৱাবাৰ ট্ৰাই কৰিলো, যোৱাবাৰ বাৰু অলপ মিচ শেষ হ'ল এবাৰ বোলো
মানে প্ৰথম বাৰতে তোমাৰ সেইটো এটা অনুমান কৰিব পৰা নাযায় ন', যে কোনখিনি কি সেত এতিয়া এবাৰ তোমাৰ ভুলটো হ'ল যেতিয়া গম পাবা আৰু কোনখিনিত ভুল হৈছে কোনখিনি তোমাৰ মানে কম হৈ আছে ন সেইখিনি ভালকে চাবা সেইটো আৰু
সেইটোয়ে এ বেছিকে মোৰ বিশেষকে মানে এইবিলাক ৰিজনিং এইবিলাক আসাম জি কে তাৰপিছতে আসামিছ লেংগুৱেজ এইবিলাকৰ কাৰণে প্ৰব্লেম নাই কিন্তু মানে মেথছ খিনি ম বহুত টান পাওঁ বোইছেনে
উম উম, সেইটোয়ে বহুতৰে মানে মেথছতে মানে অলপ খেলি মেলি হয় অংকখিনি কিন্ত অংক খিনিতো মানে তোমাৰ কেনেকুৱা হয় সেই নাইনটিনৰ বা ছিক্স ছেভেন এইটৰ তেনেকুৱাই আহে হেনো মানে আমি কি জানা সেইবোৰ আগতে কৰিলো আৰু পৰীক্ষা দিলো পাহৰি যাওঁ
অ', পাহৰিয়েই গলো এইবিলাক এতিয়া এতিয়া মানে তাত কিছুমান থাকে সুত্ ত কিছুমান থাকে সেইবিলাকতো আগতে পঢ়িলো সেইবিলাক পাহৰিয়ে থৈ আহিলো কিবা চাইন কচ কিবা কিবা এইবিলাক আছে সেইবিলাকতো পাহৰিয়ে আহিলো
তোমাৰ মানে কি হয় এস্কৰ মান বহাব দিয়ে যে সেইবোৰ আৰু উম এই তেনেকে অলপ চাবা বা এইয়া তোমাৰ হেৰি বদমাছ নিয়ম এটা থাকে ন হৰণ পুৰণ যোগ উম সেইটো এটা থাকে আৰু সেইবোৰে শিকিবা অলপ
উম,
অ', গামাৰ খিনি চাবা ফ্ৰাই কৰি
অ', গামাৰ খিনি চাব লাগিব বুইছ মানে মোৰ যে বিশেষকে গামাৰ খিনিয়ে আৰু মানে মেছ খিনিয়ে বহুত
অ', সেইটোতে অকন মানে মানুহৰ খেলি মেলি হয় চবৰে উম পাপাই মানে উ মানে বাকী জানা খিনিতো আছে হে মানে পাৰিবাই ন
উম জানাখিনি পাৰিমেই সেইখিনি মানে মই টেনশচন নকৰোঁ কিন্তু এই দুটাৰ কাৰণে অলপ টেনচন লাগি আছে তাৰে মানে কি এতিয়া ধৰি লোৱা তোমাৰ তাৰে কৰবাত আছে দহ কৰবাত আছে পোন্ধৰ পোন্ধৰ মানে হেৰিত আছে মেথছত পোন্ধৰ আছে নিকি তাৰ পিছত গামাৰত দহ মান আছে তাৰে মানে পাঁচ পাঁচ মান উঠাব পাৰিলেও বহুত খিনি দিয়াছো উঠাব পাৰিছো এইফালে জি কেত গ'ল ৰিজনিঙত গ'ল তোমা উম
তুমি অলপ অলপকে উঠালেই মানে হৈ যাব আৰু চবফালে মিলি যাব
ফিৰ্ফটি এভব হ'লে মানে পাই যোৱা চান্সটো থাকে বুইছানে উম
অ কিমান মাৰ্কচৰ আহে
হাণ্ডেত মাৰ্কস
হাণ্ডেত আহে ন
উম মানে চেভেন্টি যদি তুমি উঠোৱা মানে তোমাৰ ডাউট ডাউট নোহোৱাকে তুমি ছেভেণ্টি যদি উঠোৱা তেনেহলে তোমাৰ ফিফ টি ছিস্কটি থাকিবই তেতিয়া তুমি ধুনীয়াকে মানে
স্তুততি পাবা আৰু আজিকা মানে এনেই তুমি আ প্ৰাইভেট ভাৱেও কৰিব পাৰে ন ডি এল এট টো মানে চৰকাৰী কৰিলে এটাই ভাল হয় তোমাৰ খৰচটো অলপ মানে বহুতখিনি কাম সকাহ পোৱা যায় আৰু তোমাৰ কি এ মানে শিকাৰ ব্যৱস্থাতটো ভাল হয় গম পাইছা নে প্ৰাইভেটত ক মান প্ৰাইভটটো কি হয় কেতিয়াবা এনেকুৱা হয় যে ৰেগুলাৰ ক্লাছ নগ'লেও হয় তেতিয়া তোমাৰ শিকাতো অলপ মানে কমি যায় আৰু মানে এনে যেতিয়া তুমি এয়া চৰকাৰীত কৰিবা ৰেগুলাৰ এখনত কৰিবা সদায় যাব লাগিব সদায় শিকিব লাগিব হয়নে।
হয়।
আৰু তোমাৰ মানে ডি এল ট টো কৰাৰ পিছত টেটৰ কাৰণে মানে আকৌ আকৌ তুমি নতুনকে মানে কোনো হেৰি কৰিব নালাগে অভ্যাস মানে মানে পৰীক্ষাটো দিব নালাগে। তুমি আৰু অ', তা তাতে তুমি টেটত কি, কি আহিব তুমি গ'মেই পাই যাবা আৰু তেনেকে ছাৰ বাইদেউহঁতে সকলো তেনেকেই শিকায় দেই কিন্তু মই গ'ম পাইছোঁ তাই এই বাৰ তাই এবাৰ দিলে মানে চেণ্ট্ৰেল টেটত দিওঁতে সেই টেটোত দিছিলে মানে পাইছিলে তথাপিও মানে কি হয় জেনেৰেল হ'লে অলপ, অলপ অলপমান খেলি মেলি হয় যে।
অ', জেনেৰেল হ'লে খেলি মেলিও হৈ যাগে বুজিছা নে। এতিয়া আমাৰ এচ টি তুমি ক'ব গ'লে পাচেণ্ট মানে ফিৰ্ফটি হ'লে বা ফৰটি ফাইভ হ'লেও যিহতে নহওঁক কিবা এটা হ'লে পাই যাইগৈ আৰু মানে ৰেঙ চেঙ এটা দিলেও অলপ হ'লেও মাৰ্কটো কমি গ'লে পাই যায়গৈ এতিয়া জেনেৰেল এইবিলাকৰ মানে
অকনমান এটা হেৰি হয় অ'। অসমীয়া একো নাই বাৰু সেইটোত অকন বেছিকে পঢ়িব লাগিব আৰু। সিমান খিনি মানে উম। আৰু পঢ়িলে তোমাৰ কি হ'ব জ্ঞানটোহে বাঢ়িব হয় নে ন অকনমান চেষ্টা কৰিব লাগিব আৰু বেছিকৈ।
উম।
এবাৰ দিবা ভালকে দিলে কৰিলে পাবা তেতিয়া আকৌ কি আৰু টেটোত সুবিধা হৈ যাব ন আৰু আজিকালি কি হয় ইমান দূৰতো নাই ওচৰে ওচৰেও পোৱা যায় যেতিয়া তুমি টেটত পাবা। ওচৰৰ প্ৰথম ক্ষেত্ৰত তুমি দূৰত, দূৰত তোমাক কাম ছুটী দিব পিছেলে ধুনীয়াকে ওচৰত আহি ল'ব পাৰি
উম।
এগৰাকী ছোৱালী ওচৰত আহিয়ে নিজৰ ভেটিটো কৰি থাকিলে আৰু কি লাগে আৰু। অ নিজে নিবলৈ ইনকমৰ পথ তাকে অ', পিছত আকৌ কথা পাতিম দিয়া ন।
অ', দিয়া, দিয়া পিছত কথা পাতিম দিয়া।
অ'। অ', আকৌ ফোন কৰিম বাৰু।
তুমিতো এতিয়া, তুমিতো এতিয়া ঘৰতে আছা।
অ', আছোঁ, আছোঁ ঘৰতে দিয়া।
অ' চাহ তাহ খালা?
অ' খালোঁ খালোঁ।
অ' দিয়া হ'ব দিয়া নহ'লে।